অ কি কৰিছা চাহ তাহ খাল নে অ অ ভালে দিয়া তমাৰ অ কি খালা কিহে খালা
মই তোমাৰ হেৰি খালো অ পিঠা আছিলে পিঠা দি খালো
অ এ মই খোৱাই নাই বু চাম ইমান গৰম পৰিছো মানে অ মানে বনাবলৈ ক'বলৈ এলাহ লাগিছে বুজিছা
হয়
তাতে মানে সদায় গাখীৰ থাকে কিন্তু আজি গাখি নাই মানে
হয় ভাত কিহে খালা
এই ভাত মানে হেৰি আছে গৰম যে পৰিছে ইমান গৰম
হয়
মোৰ মানে বনাবলৈ এলাহ লাগিলে তাৰপিছত মায়ে কলে এ বনাবলৈ যদি এলাহ লাগিছে মা মানে অলপ ইফালে ওলাই গৈছিল গাটো বেয়া আছিল যে পেচা জখিব গৈছিল মানে
হয়
ৰাতিুৱা দেৰি হল পেছা জুখোতে মানে মায়ে মানুহজনে মানে কলে এ হেৰি কৰক আৰু আপুনি ডায়েবেটিছটো জুখি যাওক জুখি লওক
হয়
তাৰিছত মে সেইকাৰণে দেৰি হৈ গল ন
হয়, হয় ডায়বেটিছ ডায়বেটিছ আপোনাৰ বহুত হৈছে নেকি?
এনে নাই, নাই মান তাৰ জুকিব গ'লে মানে আজিকালি কই দিয়াচোন ডায়বেটিছ জুখি লওঁক বুলি
হয়।
তাতে মান তাতে মানে আজি মানুহ বহিছিল মানে কম্পাউণ্ডাৰ বহিছিল মানে বহিলে মানে মানুহ বেছি হয় ন দেখাব আহে যে
হয়।
তাৰপিছত মানে সেই মানুহজনৰ কাৰণে মানে বহুত বহুত ভিৰ হ'ল ম মানে আকৌ কবলগীয়া হল কৈছে আপুনি অলপ সময় বয়সত মানুহজন অকমান মানে দুজন মানক চাই লওক। মাৰো দেখুৱাব যাব লগোৱা নাই ন এনে প্ৰেছাৰটো জুখিবই গৈছিল। গেছৰ ঔষধ আনিব গৈছিল তাৰপিছত মানে মায়ে ক'লে ফোন কৰিলে মোক বোলে তই বনাই ভাতকেইটা মই গা-পা ধুই লগে, লগে বনাইছোঁ। এই কোমোৰা জালি যে কোমোৰা জালিতে টেঙা দি পেলাই এনেকে মাছ দি পেলাই বনালোঁ। তাৰ পিছতে আলু পুৰিলো সেই হৈ গ'ল আৰু ইমান বনাব কৰিব মন নগ'ল।
হয়।
অ', তুমি কিহে খালা?
এই গ এই এই গৰমত তোমাৰ হেয়াই ভাল দিয়া আৰু কিনো লাগে আৰু হয়।
অ', সেইকাৰণে মাও ক'লে টেঙাক কে বনা মই সেইকাৰণে বনালোঁ তেনেকে
অ', মই তোমাৰ বিষয় একো নাই বুজিছা মই এ তোমাৰ হেৰি বনালো কঠালৰ গুটি তোমাৰ মানে জুইত পুৰি ললোঁ।
অম।
পুৰি হাঁহ পিটিকা কৰিলোঁ কৰিলো পেলাই দালি বনালো বনাই পেলাই টেঙা তৰকাৰী তোমাৰ অ'। ঔটেঙা বজাৰত কালি মানে ঔটঙা ওলাইছিলো ঔ টেঙ এটা আনিলো আৰু ঔটেঙাত তোমাৰ মানে মাছে বনালোঁ।
অ'। হয় এই মই মানে ঔটেঙা খাই বৰ ভাল পাওঁ দেই মানে সেইদিনাখন যাওঁতে মই এনেকে ৰখালে যাওঁতে মানে বজাৰ কৰিব যাওঁতে ৰহা নহ নগাঁওলৈ যাওঁতে তেনেক বজাৰ কৰিব যাওঁতে বাটতে মানে মানুহবিলাক ঔটেঙা কিন আছে দেই মোৰ মানে দেখি লোভো লাগিছে। মানে ম ঔ টেঙা খাই বৰ ভাল পাওঁ বিশেষকে ঔটেঙা এইবিলাক বগৰী জলফাই মানে চব খাওঁ মই দেই।
হয়, ঔটেঙা ঔটেঙাটো ঔ টো তুমি তৰকাৰীটো বা তৰকাৰী খাই ভাল পাওঁ নে এনে তোমাৰ হেৰি
অ', নাই ম ম ম অ', চব ভাল লাগে চব ভাল লাগে কিন্তু বিশেষকে মই বেছি ভাল পাওঁ এই দালিত যে পেলাই দিয়ে। টুকুৰা টুকুৰি কৰি তাৰ পিছত যে তুমি উম নিমখ দি পেলাই যে পিটিকি হোৱা জলকীয়া দি পেলাই যে।
হয়।
মই সেইটো খাই পাইছোঁ। দে ভাল পাওঁ আৰু যাতে বনাই যে অলপ বেছি মানে ডাঙৰ হ'লে বনাই কোমলতে নবনায়। এয়া হেৰি বনাই যে এ টপ বুলি যে কয় যে এটা যে খাই পাইছ নে তুমি টপ বুলি কয় টপ যেনেকে বিলাহী বিলাহী যেনেকে ভাজে
হয়। অ' অ' অ' তোমাৰ খাই পাইছোঁ। মিঠা মিঠা লাগে যে অকমান।
অ' ঠেঠালি পালে বনাই থেথালি পালে বনাই পানী দি ধুনীয়াকে তেল অ' ধুনীয়াকে সেইটো তাতে মানে টেঙা যদি বেছি হয়, তেতিয়া মানে অলপ মিঠা দি দিয়ে আৰু। মিঠা অলপ দিয়ে, জল অলপ দিয়ে।
হয়।
মই মানে সেইটো খাই বহুত ভাল পাওঁ মানে খাই, ইমান ভাল লাগে খাই।
অ' অ', সেইটো ভাল লাগে, ভাল লাগে তোমাৰ মানে কি হয় সেইটো তোমাৰ তোমাৰ সেইটো বয়ামত থৈ দিলে তোমাৰ সেইটো জেলী নিচিনাও হয় দিয়াচোন। এটা জেলি এটা বনাই ন, ঔটেঙা দি পেলাই।
নহ, সেইটো জেলীটো মানে বেছি তেল লাগে। কিন্তু অ' অ', সেই জেলীটো সেইটো জেলীটো থৈ দিব পাৰে। কিন্তু, এইটোত বস্তুটো থৈ দিব নোৱাৰি মানে। যাব ন, তৰকাৰী নিচিনা, জোল নিচিনা বনাই যে পানী দিয়ে। বস্তুবিলাক যদি পানী দিয়া, তুমি পানী দিয়াৰ পিছত তুমি মানে সেই বস্তুটো ৰাখি থ'ব নোৱাৰা। অঁসুৰি যাব, হয় বেয়া হৈ যাব।
হয়, হয়। তোমাৰ আৰু এটা কথা মানে কি জানা, তোমাৰ যে অ' তোমাৰ এয়া, তোমাৰ যে অহা-কালিলৈ তোমাৰ যি মানে তোমাৰ কলেজৰ ফালৰ পৰা, মহাবিদ্যালয়ৰ ফালৰ পৰা যি মানে তোমাৰ এটা প্ৰশিক্ষন কেন্দ্ৰ এটা যে স্থাপন যে কৰিছে যে। অ' তাত তোমাৰ মানে তোমাৰ তোমাৰ যি ভাগত পৰিছে, তুমি মানে আচাৰ বনাবলৈ শিকাব তোমালোকক বোলে। মই মানে এজন লগৰ এজনকো মানে সেইটো বিভাগতে পৰিছে যে আমাৰ গাঁৱৰে ল'ৰা, এই আমাক আমা আমাৰ গাঁৱৰ এৰিয়া, মোৰ লগতে থাকে কৰা কলেজত আমাৰ একে একেটা মানে হেৰি বিভাগতে যে পঢ়ে যে ল'ৰাজন যে
ল'ৰা পৰিছে, মই আচৰিত পাইছোঁ। সেইখিনিতটো ছোৱালীহে পৰিছিল, সেইটো হেৰিটোত।
নাই নাই, ল'ৰা মানে তোমাৰ যি তালিকাখন মানে বেলেগকে আছে, তোমাক মই দেখাই দিম লাগিলে।
অ হেৰি পৰিছে নেকি? এইটো পেতুলা পৰিছে নেকি আমাৰ পেতুলা।
অ', হয় হয়, সিও পৰিছে আৰু তাৰ ভায়েক নে ভায়েকো পৰিছে।
আচ্ছা। ভায়েক মানে কোনটো আছিলে? পাহৰি থাকিলো নহয়।
এইটো মোৰ লগত যে থাকে যে।
নামটো অলপ প্ৰথমতে কৈ দিয়াচোন? প্ৰথমটো অ' সি আৰু কোন পৰিছে?
সি আৰু এইটো আমাৰ আহ তোমাৰ এইটো অ এই, তুমি যে জোকাই থাকা, মটু আৰু পটলু কি জৰি।
অ' মটু পৰিছে।
মোকে আৰু তাকে যে জোকাই থাকা যে।
অ', অ'।
অ' সিও পৰিছে।
হয় নেকি? এ, আচাৰ বনাব দিয়ে যদি মই ভালেই পাম দিয়া।
মানে তোমালোকক শিকাব তোমালোকৰ খাদ্যৰ তোমাৰ মানে হয়, হয়। হয় মানে, সেইটো কি জানানে? সেইটো তোমাৰ মানে ফ্ৰিজত মানে সচেতন কৰি নহয় খাদ্য দি পেলাই তোমাৰ মানে, হয় নহয় নহয়, কেনেকে মানে খাদ্য, দিদাৰভিজন মানে তোমাৰ কি তোমাৰ এইটো খাদ্যটো তোমাৰ তেনেদৰে আচাৰ বস্তু এটা এতিয়া তুমি জলফাই অলপ তুমি তেলত থৈ দিলে তোমাৰ কিমান দিনলৈ থাকে হয়নেে নহয়
হয় হয়
অ তেনেো সেই সেইটো বিষয়ে তোমালোকক মানে শিকাব যে আচাৰ কিদৰে প্ৰস্তুত কৰি কিমান দিন থব
অ মই সেনেকুৱা ভিত এটা পাইছো বাৰু মানে এনেককা পেন এখনত মানে এইবিলাক লাইনতহে বনাইছে ন আজিকালিিতো চৌকা কত পাবা তেনেকুৱতকে আৰু গেছ তেনেকে নিদিব সেইকাৰণে লাইনত বনাইছে লাইনত বনাইছে আচাৰ বনাইছে কিবা জলকীয়া আচাৰ বনাইছিলে স তেনেকে চাগে মোকো শিকাব মানে আমাকো শিকাব ত তাত তাত কোন কোন পৰিচা না তাত তাত কোন কোন পৰিছো জাননা এই ক কস্তুৰিী বুলি যে কয় যে মই যে তাই যে জোকাও যে পেণ্টটোৰ কথা কৈ কৈ যে জোকাও
হয়
তাই যে মোক যে খুব হাঁহে যে
হয়
দেখিলে হাঁহে ন তাই পৰিছে আৰু অ তাৰ পিছত আকৌ সেই নয়না পৰিছে
হয়
অ আৰু তেনে দুজনীমান আছে বাৰু এই মনোজোঁতৰ ওচৰৰত
হয় হয় চিনি পাইছো আমি যা খানা খাইছিলো
অ অ সিহত দুই এজনী পৰিছে আৰু তাৰৰ লগতে একেলগে তিয়াজজনী যে থাকে চাপৰ চটি যে ছোৱালীজনী ে য তাইো পৰি তাৰপিছত তুমি যে কৈছিলা চুলি খিনি যে বৰ বেয়াাগে লাগে যে দেখিবলৈ
হয় হয় হয়
ৰঙা ৰঙা যে কৰি লৈছিল চুুলিখিনি অ তাইো পৰিছে ম মোৰ মানে গোটেইখিনি লগৰে চিনাকি পৰিছে অ হা
মটৰ চাইকেল এখন লৈ যায় যে পিছফালে এজনী ছোৱালীৰ ঠাই
অ সেইজনী এৰিলে নহয় দ
অ গম পাইছো বাৰু এ তাই তাইও যায় ন তাই তাইও পৰিছে তোমালোক ব্ত হয় হয়
অ অ সেই ৰঙা ছোৱালীজনী কৈছে
বাকী কামখিনি ভালেই তোমালোকৰ মানে আচাৰ কিদৰে প্ৰস্তুত কৰিব পাৰি সেই ওপৰত তোমালোকক ট্ৰেইনি দিব মানে প্ৰশিক্ষণ দিব আচলতে সেইটো ভাল কাৰণ তোমালোকে মানে কি বিভিন্ন ধৰণৰ ব্ৱসায়ৰ লগত তোমালোকে পঢ়ি পঢ়ি পঢ়ি পেলাই তোমালোকে বিভিন্ন ধৰণৰ মানে ব্যয়ৱসায় মানে পঢ়া খৰচটো ওলাব দিয়াচোন তোমালোকে যদি ঘৰতে যদি এনেকুৱা বস্তু কৰিব পৰা ন
অ তোমালোকেও ভাল ভাল দিয়া মানে মম চম বনাব কেনেক শিকাবা মোক ো শিকাই দিবাচোন মম কেনেকে বনাই আৰু আৰু হেৰি বোলে মোক কৈছে মানে ইজনীয়ে ই হেৰিয়ে কৈছে কাব্যয়ই কৈছে কি কৈছে জানা আই যে কেক যে বনাব শিকিছে
হয়
মানে চাৰিদিন মানহে বোলে শিকাব তিনদিন চাৰিদিন মহে মানে মেমজনীয়ে শিকাব বোলে আহ প্ৰথম দিনাখন বোলে কিনিব নালাগে বুলি কৈছে বস্তুবলাক মেমজনীয়ে কিন শিকাব কিন্তু পিছত মানে তুমি আটা ময়দা কণী সেইবিলাক মানে চব বনাওঁ অ
হয়। সেইবোৰ মানে গোটেইখিনি, গোটেইখিনি তোমাৰ মানে লৈ যাব লাগিব।
তাৰিছত তাই মানে সেই কিম চিম কিবা কিবি মানে কিনিব লাগিব বুলি কৈছে মোক কৈছে- মই বোলো তাই তাই কৈছে হেই মোৰ পইচা এনেই নাই। তাতে মানে পইচাও দিয়া নাই ন হেৰিয়ে-
হয় মানে তাত ত তাত কৈছে নে কি মানে বস্তু- চব বস্তু কিনিব লাগিব বুলি তাৰ পৰা কৈছেনে?
অ, ক্ৰীম কি ক্ৰিম কিবা কিবি মানে এইবিলাক চব কিনিব লাগিব বুলি কৈছে। তাত মানে তাই কৈছে তাত বোলে কৈছে, মানে হয়- অ, হয় মানে গ্ৰুপ বনাই গ্ৰুপ বনাই দিব বোলে গ্ৰুপ বনাই দিলে- দিলে মানে দুটা এটা মানে তেতিয়া এ পইচাটো ভাগত পৰিব চাগে তেতিয়া ভগাই পেলাই কৰিব দিব।
তাত মানে কি মানে তই চবে বনাই পেলাই আকৌ দেখাব লাগিব না?
অ প্ৰথমে শিকাব শিকিনোৱা শিকোৱাৰ পিছত মে তোমাক গোট বনাই দিব গোট বন দিয়াৰ পিছত- তুমি মানে সেই গ্ৰুপত সোমাই পেলাই থাকি তাৰপিছত তাৰণে মানে এতিয়া পইচাটো কমি যাব ন তোমাৰ। এজনজনকে বনাই দিব নালাগে মানে আৰু, তোমাৰ যে চাৰিজনে এজন এটা গ্ৰুপ- হ'ল সেই গ্ৰুপটোতে মানে-
হয়।
সেই গোপটোতে মানে তুমি- পইচা যদি এশ টকাকেও পৰে এশ টকাকে মে তুমি তুলি পেলাই বস্তু খিনি কিনি বনাই পেলাই দেখুৱাবৰ লাগিব।
অ তাৰ পিছত চ চাও নেকি?
অ ৰলপচোন শেষ সিহঁতৰ তাইক মই সুধিলো তোমালোকক কিমান দিনলৈকে হব। তাই কৈছে হেৰি মোৰ বোলে হেৰি হব বুলি কৈছে- বৃহস্পতিবাৰ মানে শেষ হম বুলি শুনিছে তাই।
হয়।
যদি হয় সেই তে তেতিয়াই শেষ হ'ব মানে এসপ্তাহ হ'ব চাগে আৰু-
তোমাৰ মানে ক ন সদায় হয় নে?
অ সদায় হব কেইদিনমান হয় নাজানো কিন্তু তাই মানে এইটো শুনিছে বৃহস্পতিবাৰে মানে শেষ হব বুলি কৈছে শুনিছে।
আমাৰ আমাৰ বৃহস্পতিবাৰে চাগে।
আমাৰ শুক্ৰবাৰে শেষ হব চাগে দিয়া পইচা আমাৰ এদিনে আগাৰ পিছ নহয়।
অ হ'ব পাৰে হ'ব পাৰে। মানে মই তোমাৰ মৰিগাঁও যাবলগীয়া আছে বুজিছা।
তেতিয়া?
মই তোমাৰ মৰিগাঁও যাম তোমাৰ মানে অহা যদি এতিয়া ত যাবই নোৱাৰিম এশ- যদি তোমাৰ যদি তাতে লাগিব, মই মানে যাম- কৰ কাৰণে মই মানে এ, কাপোৰ- কাপো এযোৰ চিলাব লাগিব তাত মানে মৰিগাঁওতে চিলাব লাগিব।